হেল্ল' অ অ', অ', শুনিছো।
অ', কি কৰি আছিলে?
এয়া চাহ খাই আছিলো দোকানৰ পৰা আহি পেলাই। চাহ খাই পেলাই সেয়া মই অকনমান বহি পেলাই কথা পাতি আছিলো।
অ', লৰা ছোৱালী পৰীক্ষা শিক্ষা ঠিকে চলিছে?
অ', ঠিকে চলিছে। কাইলৈ আছে আকৌ। তেইশ তাৰিখলৈ শেষ হব আৰু।
হয়, হয়।
হা দিলে, আজি ভালে হোৱা বুলি কৈছে বাৰু।
ল'ৰা ছোৱালী পৰীক্ষা দিয়ে মাক হতে তহে টেনশচন হৈ থাকে।
উম, সেইটোৱে সিহঁতৰ পৰীক্ষা কি হৈছে ভাল হৈছে বুলি কৈছে আৰু।
উম।
আজি চাইন্স আছিলে, কি কৰিলে জানো! ভাল হোৱা বুলি কৈছে আৰু সেইটো সেইটোৱে আৰু তাৰপিছত ৰিজাল্টত হে গম পাম আও।
ৰিজাল্টততহে গম পোৱা যাব।
ল'ৰা আজি ভালে হোৱা বুলি কৈছে সদায় দুটা এটা এটা, আজি এটা এৰিলে।
অঁ।
আজি সিহঁতৰ চাইন্ঞ্চ আছিলিলে
অঁ আমাৰ ইিহঁতৰ চাইঞ্চে আছিলে বাৰু
বহুত ভাল হৈছে কিন্তু এটাাই এৰিলো সেই বুলি কৈছে
অ আমাৰ এই গোটেইখিনিয়ে কৰা বুলি কৈছে স্প মানে স্পেলিঙত বহুত নিচ হয়
অ এটা আছামিচ আছিল নেকি আজি
নাই নাই আজি হেৰি আছিল চাইন্স আছিলে উম স্পেলিং বিলাক বহুত মিছ কৰে সেইটো কাৰণে দিগদাৰ নে ঐন্ন ইখিনি হয় মুখতে ক'ব পাৰে লিখোতো ঠিক আছে কিন্তু স্পেলিং বিলাক ভুল কৰে এই ইংলিছৰ পৰা আছামিছ লৈ অহা যে
অকমান অসুবিধা অলপ দিন হ'ব।
উম, প্ৰথমতে কিন্তু ঠিকে আছে। তেনে এতিয়া বহুত খিনি কমিছে তথাপিও মানে অলপ, অলপ প্ৰব্লেম আছে।
উম, আৰু কিছুমান যে ইংলিছ মিডিয়ামত পঢ়া ল'ৰা-ছোৱালীয়ে অসমীয়া কবও নাজানে। আখতেও চিনি নাপায়। তাইাতো বহুতখিনি ভালেই।
অ', তাই বাৰু প্ৰথম যেতিয়া মানে আছামিছ মিডিয়ামলৈ আহিছে, তেতিয়া কিন্তু ভালে আছিলে। বিলাক মানে ভালে কয় অসমীয়া। কিন্তু এতিয়াও ভালে কিন্তু এই অকনমান, অকমান মাজতে মিছ ভাল হ'ল এতিয়া তাইেভেন। এইট্টি পাৰ্চেন্ট মানে, মানে অসমীয়া ভাল হৈছে আৰু।
অ', মোৰ ল'ৰাটো আকৌ? হিন্দী বহুত টান পাই আছে এতিয়া। কৈ আছে মা? তাত ফেলোই কৰিম নেকি? এবাৰ নতুনকে পাইছে যে।
অ হিন্দীটো।
হিন্দীটো বহুত টান পাইছে মানে। মানে অ, আ, ক, খ, গ কষ্ট কৰিব এটা টান হৈছে।
অ, ন তাতে এটা কথা ভাল এ মানে হিন্দীটো বিষয়টো প্ৰথম যিমানেই ডাঙৰ নহওক মানে ক, খ, খন ভালকে বা অ খন ললে যে গোটেইখিনি আহ, গোটেইখিনি ৱৰ্ড বিলাক জনা হয় যে।
অ, প্ৰথম সেইটো পৰাটো আৰম্ভণি ক, খ, অ, আ।
অ' অ' সেই। টাকেই। যিমানে ডাঙৰ নহওক আমাৰ ছোৱালীহতক এতিয়া মানে ছেভেন এইট পালেও সিহতৰ টিচাৰৰ সেইটো এটা ভাল মানে অ, ক, খ খন অসমীয়া হওক বা হিন্দীয়ে হওক ক, খ খন মানে লিখিব অ। এতিয়াও মাজে মাজে ধৰে।
উম, ভাল কথা এটো বহুত
বহুতে পাহৰি যায়, এতিয়া আমাক পতক ক খ খন লিখাচোন বুলি কলে বা লিখচোন বুলি ক'লে আমাৰ অকমান মাজতে দিগদাৰ হয়। সেইটোৱে সেইটোৱে। পঢ়াৰ বিষয়টো মানে যিবিলাক ৱৰ্ড পাইছে মিনি লেচন ৰিডিং বিলাক ঠিকে কৰে। কিন্তু প্ৰথমটো ক। খনৰ পৰাই চব শিকিব লাগিব ন। স বৰ্ণ। অ ব ব্যঞ্জন বৰ্ন দুই খনৰ পৰা শিকিব পাৰিব। এতিয়া কিন্তু সেই। খিনি মানে। স্পষ্ট হলে সম্পূৰ্ণ হলেগৈ তেতিয়াহে গোটেই পঢ়াৰ বিষয় জান প নাই। চব চিনি পোৱা হব এতিয়াও মই এদিন। কৈছো যে হিন্দী কৌ খ খন এতিয়া কিয় লিখিব। মই অকমান মানে। বেয়া পাইছিলো। ইমান ডাঙৰ হৈ। কি। এতিয়া আকৌ বোলো ক খ লিখিব দিয়া। কিবা কথা আছে নিকি পঢ়া সময়ত কিহৰ এইবিলাক হেৰি মই ভাল পোৱা নাছিলো ছিলো তেতিয়া সেজন ধিয়েৰচ ছাৰৰ লগত যেতিয়া মই মানে আলোচনা কৰিলো সেইটো বিষয়টো লয় আৰু এনেকুৱা তেনেকুৱাই এতিয়াতো এইবিলাকত লাগি থকা সময় নহয় এতিয়া সিহঁতৰ লেচন ৰিডিং বিলাকহে স্পষ্ট হব লাগিছিলে বা পাঠটো পঢ়াৰ হেতৰ লেচন ৰিডিংটো কমকে কৰে এতিয়া অ ৱাত লাগি থাকি নিলিখিলে কেনেকে হ'ব এনেকে কৈছো অ আ ক খ লিখিব দিছে ইমান ডাঙৰ হলি তেতিয়া বুজাই দিছো মানে কি হয় এতিয়া টেন বা ইলেভেনত পঢ়ি থকা ল'ৰা ছোৱালীক যদি কেতিয়াবা কওঁ ক খ লিখচোন নোৱাৰে
উম উম
তেতিয়া মানে বুজাই দিছে কথাটো আৰু
উম সেইটো কাৰণে ইহঁতক
অ সেই কৰিম কৈছে আমাৰ এতিয়াও টেন ইলেভেনৰ ল'ৰা ছোৱালীকো আমি এতিয়াও মানে ক খ খন যিমান সিহঁতে সেইখন লিখি থাকে শিকিব সিমানে মানে আখৰ বিলাক ঠিক হব আৰু যিবিলাক উচ্চাৰণ হয় সেইবিলাক বেছি ভালকে জনা হব ক'ত উকাৰ হয় ক'ত হুচ কাৰ হয় সেইবিলাক মানে সম্পূৰ্ণকে সিহঁতে শিকি উঠিব
উম হয় হয়
সেই কথাটোৰ পৰা মই বুজি পাইছো যে হয় এতিয়া যিমানে ডাঙৰ নহওঁক মানে ক খ খন বিশেষকে প্ৰয়োজন আৰু সিহঁতে নোৱাৰে নহয় পাহৰি যায় সেই লিখাই থাকিলেহে সিহঁতৰ আহি থাকিব মনলৈ
উম
এনে মানে
তাই হিন্দী চাবজেক্টটো কেনেকুৱা পায় হিন্দী চাবজেক্টটো
ইহঁতকো চাগে এতিয়া লিখাই থাকে ন
অ লিখাই লিখাই নহয় তাই হিন্দী চাবজেক্টটো কেনেকুৱা পাই বোলো
পাইবাৰু সেয়াই অকনমান দিগদাৰ লাগিছিলে এতিয়া মানে অহঁ ঔ কাৰ মানে উচ্চাৰণ বিলাক বেলেগ হয় যে অ হিন্দী উচ্চাৰণ বিলাক বেলেগ অ সেইটোএ ফাইভ ছিক্সৰ পৰাই অহ মানে হিন্দী পাইছিলে
অ অ অ প্ৰথম আৰম্ভণি অকনমান হেৰি হবই আৰু ন
অ দিগদাৰ হয় আৰম্ভণিতে কিন্তু সেই উম উম উচ্চাৰণ বিলাক বিশেষকে। এ অং ও -ও অ' আ খনৰ সৈতে একে হলেও মানে আহা বুলি ক'ব লাগে বা এনেকে ক'ৰবাত কিবা এটা হেৰি হয় হয়নে? ক, খ খনত টো অন্য ন' এনেকুৱা উচ্চাৰণ বিলাক যে পঢ়োতে ভুল হয়। সিহঁতক সেইটো কাৰণে বেছিকে পঢ়াব লাগে বা এনেকে উচ্চাৰণবলাক স্পষ্ট হ'লে।
উম। ছেভেন মানলৈ হৈ যাবগৈ আৰু এতিয়া ছিক্সত অকমান।
উচ্চাৰণ বিলাক মানে হেৰি হ'ব লাগে তেতিয়া ভাল আৰু।
অ'
তাকে।
বাকী ভাত বনাব এতিয়া।
উম ভাত বনাব লাগিব সেই চাহ তাহ খাই ললো। খাই লোৱা পাছত, এতিয়া আকৌ ভাত। ভাতৰ যোগাৰ আকৌ এজনিয়ে আনিছে মাংস। কালিও মাংস। সহায় যাবি আজি মাংস খাব নালাগে তাকে কৈছোঁ আজি তাই তেল দিয়া হব হা আনিলে বাৰু
ব
আজি লোকেল চিকেনটোত সে তেনেকে বনাব লাগিব আৰু কি দি বনাও তাকে ভাবি ছো হে।
হয়
আলু পিয়াঁজ কাটিব লাগিব এতিয়া সেইটো চাহ আলু পিয়াজখিনি মেপ পিয়াজ খিনি মানে আজি মিক্সিত মাৰি ল'ম
অ তেতিয়া মানে বস্তুটো গেবি হয়
অ গ্ৰেভি টো আৰু সোৱাদটো বহুত ধুনীয়া হয় আৰু
অ সদায় একেটা সোৱাদত কিমান খাই থাকিব বেলেগ এটা হব আৰু তেতিয়া
টোতো থাকিবই এনে পিয়াছো পিয়াছো তেলত দি তেনেকে মানে কি অলপ ৰঙচোৱা হোৱা লেকে ভাজি থাক কো বা এনেকে আজি ভাবিছো পিয়াছো। মানে। হেৰিত দিম মিক্সিত দি পেলাই মিক্সিত দি অলপ সৰহকে দিম পিয়াজটো অকণমান সোৱাদটো তেতিয়া বেছি ধুনীয়া হয় বোলে।
অ
লগৰজনী আগতে বনাই। তাই মানে ধুনীয়াকে হে পিয়ঁয়াজটো মানে হেৰি দি দিয়ে মিক্সিত দি দিয়ে। অন কিনন দিয় ইমান ধুনীয়া হয়। পাই কলে পিয়াজটো এবাৰ পিছ চি দিবাছো। স পাল তাৰ মই আজি তাকে ভাবিছো পিয়াজটো অলপ সৰহকে কাটি মিক্সিত গ্ৰেভি টাইপ বনাই আৰু। সুকান জলকীয়াত ভিছো আজি মেক্সি মাৰি লম শুকান জল টো দি পেলাই আৰু অলপ বোলে। যিহেতু ঘৰত উম-উম মানে ফ্ৰেচ বস্তুবিলাক দিলে ভাল হয় যে জালুক জিৰাতটো অকনমান মিক্সিত গুৰা কৰিলেনে পেকেট বিলাক দিলে হয়। কিন্তু
নাই-নাই পটাত পিচাটো বেছি ভাল আৰু।
অ সেইটোয়ে সেইটো কাৰণে মানে পেকেট ৰ যিমানে মছলা নিদো ঘৰুৱা হিচাপে মানে জালুত জিয়া অলপ মানে অকণমান তীয়াই থৈ দিছো। জালুক জীয়া আৰু আজি পিয়ঁয়াজ, চো ধুনীয়াকে মছ মাৰিৰি
উম,
তাতে তেলতে আকৌ তেজপাত কেইটামান তেজপাত দিয়ে আৰু তাৰপিছত, অ আজি ঠাণ্ডা বতৰ যে সয়াই মাংসটো তেনেকে, তে বনাম ভাবিছো অকনমান জ্বলা দি আৰু, কৌ বেছি জ্বলা হ'লেও ল'ৰা ছোৱালীয়ে খাব নোৱাৰে বেয়া লাগে নহয়। সিহঁতৰ কাৰনে অ মই আতৰাই থৈ পেলাই আমাৰ কাৰণে জ্বলা দি পেলাই অকমান গ্ৰেভি টাইপ বনাম।
অ' নে ৰুটি খাব নে ভাত খাব।
ৰুটিয়ে খাব লাগিব মাংসৰ লগত।
অ--হ
ৰুটি বনাব লাগিব আকৌ মাংস খিনি বনাই পেলাই থৈ লওঁ। হ ভাগৰো লাগিছে আজি তাতে দোকানত ত যাব লগা
অ ব বৰষুণ আজি বহুত বেয়াকে আহিলে। ন দুবাৰে
অ অ সেই দুবাৰে আহিলে এতিয়াও আকৌ অকণ অকণ
এতিয়া পৰি আছে পৰি আছে এতিয়া
আাজি এয়া মাংস খোৱা বতৰ বুলি
ইফালে নিপকৈ পানী এৰিছে
অ সেই পানী হেৰা শুনা পাইছে তো নগাওঁ আৰু মৰিগাওঁ
অ আমাৰ মধ্য অসমত অসুবিধা হ'ব এতিয়া
অকমান দিগদাৰ বুলি কৈছে
আকৌ ওপৰৰ পৰা তাতে বৰষুণো পৰি আছে
ওপৰৰ পৰা বৰষুণ ইফালে পানীও যদি এৰি দিছে আমাৰ এইখিনিত বাৰু ইমান টেন ছন নাই ইমান মানে পানী আগতো নহয়, আমাৰ এইখিনি জেগা খিনি ভাল আৰু মৰিগাঁও বুলি কওঁ তাতে মৰিগাঁও খনো ডিষ্ট্ৰিক্ট খন বহুত ডাঙৰ ন
উম
এইখিনিত মানে তেনেকে আজিলৈ পানী হোৱাই নাই দুহেজাৰ চাৰি চনৰ পানীটোও ইয়াত হোৱা নাছিল। দুহেজাৰ চাৰি চনৰ পানীটো সিমান ডাঙৰ হৈছিলে ন অ সেই চাৰি চনৰ পানী টো মনত ৰখাকে হৈছে লে কিন্তু আমাৰ এইখিনিত নাই তাকে এইবাৰ কি হয় আৰু
অ হ'ব দিয়ক মানে ময়ো ভাত বনাও গৈ
অ ভাত বনাইনে অ অ ঠিক আছে অ হ'ব দিয়া।